হেল্ল' অঁ কোৱা? কোৱা, কোৱা?
ক'ত আছ?
মই তোমাৰ এই গাঁওফালে আছিলোঁ।
খেলিব যোৱা নাই- নেকি?
নাই, নাই। আজি বৰষুণ দিছে যে এইকেইদিন বৰষুণৰ বতৰত খেলিবই নোৱাৰিছো। গোটেই পিছ পানী।
ত' আজিকালি ৱাই, ৱাইট বল নব মাৰণে নাই?
এই সদায় মোৰ বলিং লাইনটো একেবাৰে বেয়া ঐ। বা' কি ক'বা লাইনৰ লাইন নায়েই মোৰ বলৰ।
তোৰ তেনে তা'ত কেৰিয়াৰ নাই।
কেৰিয়াৰ মোৰ ক্ৰিকেটত নাই। ভলীবলত অকণ, অকণ আছে।
তই কি ভলীবলত আছে বুলি নিজকে বিশ্বাস কৰ মানে।
উম' গৌৰৱ বি এ' গৌৰৱ বুলি ভাবি লওঁ এ মই নিজকে।
ত' কলেজ কেতিয়া পৰা খুলিব?
হা হা।
কলেজ কেতিয়া পৰা খুলিব?
কলেজ এক আগষ্টৰ পৰা খুলিব। এক আগষ্টৰ পৰা যাব লাগিব আৰু। আকৌ কাপোৰ কিনি, কিনাই নাই নহয় একো। আৰু কিনিব লাগিব।
কাপোৰ টো চাগে চাৰ্ট দুটা, পেন্ট দুটা আনিব লাগিব।
উম' আকৌ জোতা।
অঁ কলা জোতা লাগিব অঁ। ক'লা জোতা পিন্ধেলে ভাল লাগে আৰু। এনেই- তই যিকোনো পিন্ধি জাব পাৰ জোতা বুলি কোনো কথা নাই। তই এই কেজুৱেল জোতাও পিন্ধি জাব পাৰ বেলেগ।
নাই' কেজুৱেল জোতাই কিনি লবি। বেলেক গলো পিন্ধি জাব পাৰিবি কলেজো পিন্ধি জাব পাৰিবি।
অ' অ' এই তেনেকুৱাই। উম উম, এই এনেই এ তেজপুৰ অ' অ' এই তেজপুৰ কলেজৰ এনেই ড্ৰেছযোৰ। কালাৰ কি?
বগা আৰু ক'লাই পেণ্ট, বাকী বেল্ট যি মাৰ, জোতা যি পিন্ধ কোনো কথা নাই তাত। কিছুমানে পিন্ধে আৰু। ফৰ্মেল। এনেইতো মইয়ো কেতিয়াবা কেজুৱেল আৰু কেতিয়াবা ফৰ্মেল পিন্ধছিলো। একো নাই, জোতা মাত্ৰ ৰঙা হালধীয়া নল'বি আৰু! অলপ লাইট কালাৰ ল'বি চবতে চলি যায়।
উম, এতিয়া এই, এইটো মই শুনামতে কি দৰং কলেজ বোলে অটোনমাছ হ'ল!
অ' দৰং কলেজ অটন'মাছ
বুজি নাপাওঁ।
কলেজতে বহি চেক কৰিব কলেজতে কু-কুৱেশ্যন পেপাৰ কাটিব। কিন্তু গুৱাহাটী অ' গুৱাহাটী ইউনিভাৰ্চিটি লগত লেন-দেন নাই সিহঁতৰ।
এতিয়া তেজপুৰতটো অটন'মাছ নহয় ন? বাচিলো বাচিলো, এ দৰঙত মানে বাছিলো বোলো।
উম, দৰঙতে এই অটন'মাছ আৰু, প্ৰফেচাৰ বেয়া পালে মৰিলি আৰু। উম।
তোমাক এই, এইটো কি কৰি আছা?
আছো এনে, কিনো কৰিবি আও!
চাহ-তাহ খালা?
তই ক'ত এতিয়া?
মই তোমাৰ এয়া ঘৰৰফালে ওলাইছিলো।
অ' অ' অ'। এ জেহাদী নাই ঐ।
হা হা!
জেহাদী জেহাদী ক'ত? খটম হ'ল নহয়
অ' এই আমাৰ এইটোৰ, এই দোকানখনত পাই বাৰু। মই গ'লে লৈ যাম দিয়া।
তই দুটা পেকেট লৈ আহিবিচোন।
অ' লৈ যাম লৈ যাম। বাকী তোমাৰ? আমাৰ এই-এইটো। কোৱাচোন কোৱা। তুমিও কোৱা কিবা?
ভাওনা চালি?
ভাওনা চালোঁ বাৰু, ভাওনা ধুনীয়া হৈছে ন?
কোন কোন ওলাইছিলে ভাওনাত? ললৈদাটো বঢ়িয়া।
বঢ়িয়া ন?
ভাষণ চব, ললি হেৰি। উম ভীষ্ম ভীষ্ম অ ভীষ্ম
তাৰ দাড়ীখিনি মানে ঘপককো মাৰ পৰিল সেইকাৰণে ভীষ্মৰ বুলি গ'লো
আৰু আৰু বাকী কি কি চালি ভাওনা
ভাওনটো আমি চাবলৈ নাপালো মই আধাত পালোগে এবাৰ এই আমাৰ লগৰ এটা আছে তাৰ লগত তে ৰখি দিলো আৰু সি মোক
তহঁতে বোলে আকৌ দ দৰঙত আছিলি বোলে এ মিঠুৰ লগত
মোৰ লগৰটাই আছিলে সি মোক আশা দি দি মানে নোৱাৰিলেগে আৰু
তই আৰু লগৰটো আৰু মিঠৈ দলঙত আছিলি
অ দলঙত নহয় আমাৰ এই আতি ফালে যে আতিতে আছিলো
এনেই দলঙৰ ফালে আছিলি নেকি নে নাই
আছো আছো এই উম মাজে মাজে গৈছিলে এব উম এই এই এইটো এই কলে চ অবিনাশ জন ন দেখিছিল যে
শুনিছো আৰু
এতিয়া বাকী খবৰ
জিয়াই
উম
ক বাকী
বাকী তোমাৰ ভাওনাটোতো আমাৰ হৈ গ'লে এতিয়া আমাৰ গাঁৱত আৰু কি আহি আছে
গাঁৱত একো নাই ষ্টেজতে কেম ষ্টেণ্ডাল ঠিক কৰা বুলি কেম খেলিব লাগে এতিয়া খেলাৰ দিন গ'ল আৰু কিকেট
খেলিছো তো এই দৰৰ দোকানৰ সন্মুখত
এ লাভ নাই ইয়াতো তাত খেলিব নোৱাৰো গ'ল আৰু এতিয়া এতিয়া সাতৰ সেই পিছত নোৱাৰো আৰু
নাই আমি কেম খেলিছো আজি তোমাৰ মিন্ময় ময় ৰন দপ্পণী চাৰিটাই মিলি এই তোৰ দলৰ দোকানৰ সন্মুখত তাত মানে তোমাৰ উম তাত মানে কেম্পখন ইমান ভাল নহয় তোমাৰ এই অকমান বেয়া বাৰবিলাক বেয়া এইখন তোমাৰ এই ছয় নটাত আছে
অ গুটিকেইটা ক'ত আছে
গুটিকেইটা মানে ল'লৈ দিয়া হেৰাই পেলালে সি এতিয়া ক'ত অ তোমাৰ এই লাষ্টৰ মানে আমাৰ যোনদিনাখন ফাইনেল আছিলে
অ অ অ
এখন মানে চবেই খানা চানা তাতে খালে নিকনে বিহু প্ৰেক্টিচ কৰি
ফাইনো টো তাত মইতো ফাইনেল দিনাখনো ময়ও আছিলো। অকমান টাইম
উ সেইটো লাষ্টলেকে লাষ্টলেকে মানে এই টুৱেল্ভৰ ৰিজালৰ যোনদিনাখন দিছে সেইদিনাখনেতো হৈছে ন?
অ সেইদিনাখন মই আছো তো সেইনাখন কিন্তু মই মানে একে শেষলেকে নাই।
উম সেইয়া শেষত মানে তোমাৰ এই চাৰিটা মান মানুহ আছে। ছিলে এই ললুদাহতে কেম্পখন সুমি আহিলে কিন্তু গুট কেইটা কোনে নিলে এতিয়া কোনেও নাজানে!
অ তেনে তেনে গুটি কিনিব লাগিল তিনিশ চাৰিশ টকা দি বাদ দে আও তেনে।
উম এতিয়া নহয় এই দিপইনত বোলে এক্সট্ৰা গুটি আছে সেইখিনি
এ তাৰ গুটি দি হৈছে আৰু এবাৰ যে গ প লৈ গৈছিলে মনত নাই? এনেই টো আকৌ কেতিয়াবা মন যায় নহয় খেলিবলৈ দেখাক দেখি
উম এইটো আনিব নোৱাৰে আনিলে আকৌ পাছত আকৌ সি আকৌ লৈ যাবহি। আমি এবাৰ কিনিছিলো তো গুটি কেইটাক। কি আহে এই পাতলা পাতলা গু দি যে আমি পইচা তুলি কিনিছোঁ নহয়, অঁ তেতিয়াহ'লে ভালেই দিয়া সেইিকেইটাই ল'ম। আছে যদি হৈ যাব। আৰু আমি যদি এই কওঁতে যদি তোমাৰ ষ্টেজৰওচৰত যদি আমি খেলো
উম।
ভিৰ লাগি যাব পোৱালি
অ সেইটোয়েতটো লাগে না ভিৰহলে কথা চথা পাতি মেলি টাইমডাল পাছ হৈ যাব সন্ধিয়া।
উম আবেলি আবেলিৰ পৰা ষ্টাৰ্ট কৰিলে ৰাতি দহটা বাজিবগে।
উম সেই সেইটোইটো।
সেই তেনেকুৱা সেইকাৰণে সেইটো উলিয়াই লব লাগিব কেমখন।
এতিয়া তোৰ ক্ৰিকেটৰ দিন গ'ল।
ক্ৰিকেটৰ দিন এতিয়া ক্ৰিকেট নোৱাৰা আৰু তুমি একে পাৰিলে তোমাৰ বাৰিষা যোৱাৰ পাছতহে আও।
অ।
তেতিয়ালৈকেতো বৰষুণিয়ে পেলাই থাকিব পোৰা।
উম।
সেইটোয়ে আও কেতিয়া হয় গৈ? ফোন এটা আহিছে অঁ কোৱা বাকী?
আছো আৰু দে।
উম।
এতিয়া কেইটা বজিল?
এতিয়া তোমাৰ বাজিলে নত কেইটা বাজিলে? আনটা বাজিলে। আনথটা ভাত বনোৱাই নাই। তোমালোকৰ কি ভাত বনাইছগে নাই?
বনাই আছে, বনাই আছে।
কি ভাত বনাইছা?
জানো চোৱাকে নাই নহয় লোৱা।
আমাৰ বাৰু বনোৱাই নাই এতিয়ালৈকে। যাব লাহেকে।
তাকেহে।
এই আমাৰ এই ৰাস্তাটো আজিকালি বহুত গাড়ী আহা-যোৱা কৰি আছে দেই বা।
উম।
আগতকৈ বহুত
ভাল হ'ল, ডেভলপ হ'ল।
আমাবলে এইফালে আকৌ ৰেল লাইন যাব।
শুনিছো জানো। এ দছ-বিছ বছৰ পিছত যাব চাগে।
উম তোমালোকৰ মাটি গৈছে নাই?
নাই তেনেকে
আকৌ মই ক'ৰবাত শুনিছিলোঁ গৈছে বুলি।
গৈছেও, নাই যোৱাও তেনেকুৱাই আৰু আশে-পাশে আছে। গম নাপা পাওঁ প্ৰপাৰলি টাইমতহে গম পাম। সেইয়াই আৰু। উ তহঁতৰ, তহঁতৰ নাই যো যোৱা নেকি? কিয় তহঁতৰ কিয় যোৱা নাই তহঁতই এই ইহঁতৰ এ পিউপি ঘৰৰ পিছফালে মেডালত যোৱা নাই নেকি তহঁতৰ
হেৰিকলৈকে পাব গৈ নে তোমাৰ খুদাটোও মাৰিছে দূৰত। বনবন
কত তোক সোধালে তনৰ ঘৰৰ ওচৰতহে মাৰিছে।
অ সেইটোয়ে। সেইকণৰ পৰা এইকণ
আ আকৌ যদি ইফালে আহি যায়। এশ মিটাৰ এতিয়া পাই যাব পাৰ। এইবিলাক কপালৰ কথা অই। এইলাক কপালৰ কথা।
উম।
এতিয়া আমাৰো তেনেকা। আমাৰো যদি এতিয়া ধৰক গোটেইটো এইফালে নাই আম আমাৰো তেতিয়া গোতেই সোপা নাযায়। এই তেনে তেনেকুৱা কথা। কপাল আৰু অকণমান গ'লে কি দাল হ'ব, মাটি খিনিয়ে নষ্ট হ'ব।
উম, তোমাৰ পইচাটো পালেই হ'ল দে। বাকী কথা একো নাই, পইচাটো বোলে বেছিকৈ নিদিয়ে ন, নে ফ'ৰ লাইনত বেছিকৈ দিয়ে নে ৰে'লত এইটো বেছিকে দিয়ে।
একে।
অঁ অঁ মানে অকণমান ক'বাত কিবা, অঁ, অকণ কম বেছ ক'বাত হয় ছাগে।
উম এই ষ্টেটৰ অকমান কম। এইহে আৰু।
উম।
তাকেহে।
কোৱা কোৱা, কি কোৱা? হেল্ল'।
ক আৰু কিবা এটা।
ক মানে তোমাৰ কি কম আউ এতিয়া কবলে নায়ে একো।
কি নাই। কথা নুহাই গ'ল নে আজি।
আজি কথা মানে তোমাৰ কথা পাতিয়ে আছো যে, মুখ বিষাই গৈছেগৈ পাতি পাতি।
হয় নেকি।
উম। দিনটোত বহুত কথা পাতিলো আজি। এই কাৰিয়া টোৱে মানে আমাক। বহুত সহায় কৰিছে।
হে।
এই কাৰীয়াটোৱে বোলে আমাক বহুত সহায় কৰিছে।
কৈছে কৈছে, কিয় নাই কৰা।
এতিয়া সময়তহে গম পাম আউ, এতিয়া চব কৰা পাছত।
অ হয়নে নহয়, দে দে ঠিক আছে অ, অহ।
অকাত।